অ', চাণ্ড আহি আছেনে?
আহিছে আহিছে আপুনি কি কৰি আছে?
মই এতিয়া মই চাকৰিৰ প্ৰস্তুতি লৈছো এই কাৰণে মই এতিয়া মেথবিলাক কৰি আছিলোঁ।
অ', ঠিকে আছে খবৰ ভাল?
অ', অ', অ', ভাল।
অ', আপুনি কি চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি আছে?
মই এতিয়া উম, এছ এ চি আৰু উম ৰেলৱে আৰু উম, অসম চৰকাৰৰ যি-যিমান পৰীক্ষা এইটো।
হয়, অ', আজিৰ আমাৰ টপিকটো হৈছে ভ্ৰমণৰ হয় ন'?
হয়, হয়, আপোনাৰ জীৱনত ভ্ৰমণৰ আচল জিতা উম, কি বুলিব ভাবা আপুনি আচল অৰ্থটো কি?
মানে ভ্ৰমণৰ অৰ্থটোতো ক'ব লাগিলি বহুত হয়, মানে জীৱনত ভ্ৰমণ কৰিব লাগে, ভ্ৰমণ কৰিলে মানে আমি বহুত কথা নজাননা জানো মানে বহুত জোগাত চ'ব জোগাত ছেম নহয় না। আম খাৱা-দাৱা ড্ৰেছৰ ইফালে আৰু চিনাৰী আৰু বহুত মানে এটা ভ্ৰমণ কৰিলে আমি বহুত বেলেগ বেলেগ কথা নজ জনা যায় মানে, জোনটো আমি নাজানো সেইটো আমি জনা যায়। অ', আৰু আপুনি কি ইয়াৰ বিষয়ে কিবা কৰিব
বেই ভ্ৰমণ মানে এটা মানুহ এটা কেৱল নতুন ঠাই উ দেখা নহয় এইটো মই মানুহ। এইটো নিজ এ যিটো নিজক উ ন তুনকৈ আৱিষ্কাৰ কৰা আৰু ঘৰৰ যেটো যেটো আপুনি যিটো পৰা আপুনি ওলাই যাওঁ। তেতিয়া আপোনাৰ তেতিয়া প্রকীতিবোৰ হা বিচাৰা আৰু আপুনি সৰু
হয়।
হয় ইটো আৰু মই ভাবোঁ।
হয় হয়।
আৰু আপুনিহ
আপুনি এতিয়াল অ', কোৱাচোন।
আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি কেতিয়াও।
এতিয়াতো বর্তমান একো হ সমস্যা হোৱা নাই। আ আপোনাৰ? হেল্ল আপোনাৰ কিবা সমস্যা হৈছে নেকি ভ্ৰমণত।
হ', সমস্যাৰ ভ্ৰমণ সমস্যাৰ যিটো ভ্ৰমণৰ অংচো মই বুলি ভাবো কাৰণ উম এবাৰ এম ৰাস্তাই গাড়ী নষ্ট হৈ আছিল আৰু কিন্তু দম ধুনীয়া পাহাৰিঅ জান আৱিষ্কাৰ কৰিছিলো আৰু কেনোবা যিটো সমস্যাত পৰিলো উত্তেজিত নৈ নহই উ চান্ত হৈ মৈ সমাধানটো ওলাই লো আৰু তেতিয়া মই উম এইটোৰ পৰা অভিজ্ঞতাও পাইছো।
হয় আৰু আপুনি ভ্ৰম অ ক'ত ক'ত ভ্ৰমণ কৰিলা এতিয়ালৈকে।
মই উ আ টো থাউজেণ্ড টুৱেন্টি ফাইভত আগষ্টত মই প্ৰয়াগৰাজ গৈছিলো আৰু তাৰ পিছত উম গয়া গৈছিলো আৰু তাৰ পিছত বানাৰাইচ চিগ গৈছ গৈছোঁ আৰু তাৰপিছত উম দিল্লী আৰু তাৰ পিছত অ', গুৱাহাটী আহিছিলো।
অ', আপুনিতো বহুত
এই এই বছৰত মই যোৱা নাই অ', অ', এইবছৰ যোৱা নাই।
অ', বহুত জাগা ঘূৰিলে আপুনি না আ অ ইয়াতে আপুনি মইতো অসম অসমতে থাকোঁ তাৰপিছ ছত অসমৰ পৰা এইফালে মেঘালয় গৈছোঁ তাৰপিছত এ ফালে ভূটানত গৈছোঁ। অসম এ ভূ মেঘালয় গৈছোঁ আৰু ভূটান গৈছোঁ।
অ', অ', অ'।
আৰু অলপ অৰুণাচলতো গৈছিলোঁ।
অ', অ' অৰুণাচল কই কোন কোন জাগাত আপুনি
অৰুণাচল বিশেষভাৱে যাৱা নাই মানে এই অসমৰ লাগা জিণ্টু কৈ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডৰফ ফালে অসমৰ লগত ইয়াতে বৰ্ডাৰ হৈ যায় অৰুণাচল আৰু এইফালে ওচৰতে আৰু ভূটানৰ বোৰ্ডৰ। টাৱাং বৰ্তমান যোৱা নাই, যাব চাই আছোঁ মই টাইম পোৱা নাই।
হয় হয়।
আপ-আপুনি গৈছে নেকি?
শ্বিলং গৈছে নেকি?
অ শ্বিলং গৈছোঁ।
অ মই এতিয়া যোৱা নাই।
হয়। আপুনি ইফালে চাউথ ইণ্ডিয়ান এফ ইফালে গৈছে হয় ন অ। আপুনি চাউথ ইণ্ডিয়ান ইফালে গৈছে না?
অ অ অ।
আ ছাউথ ইণ্ডিয়ান আৰু আমাৰ নৰ্থ, অ। ছাউথ ইণ্ডিয়ান আৰু নৰ্থ-ইষ্টৰ কিবা পার্থক্য আপুনি ক'ব পাৰিব নেকি? যেনে ফুড, যেনে ড্ৰেছ কি
জীতিয়া আৰু আৰু কি কি বিলাক উম কি কয় তাক উম ফডটো বেলেগ হয় নে ফটো বেলেগ হয়।
হয়।
আপুনি গৈছে নেকি চাউথ ইন চাউথ ইণ্ডিয়ান কোনো ঠাইত?
মই গৈ পোৱা নাই, মই অলপ-চলপ জানো মানে গৈ পোৱা নাই। হ'লেও মানে ইউ টিউব, ফেচবুক তাতেহে চাই থাকোঁ মানে চাউথ ইণ্ডিয়ান মুভি বহুত ভাল পাওঁ মই।
অ চেন্নাইটো এটা উম হস্পিতেলৰ কাৰণে ভাল হয়। ত হয়। মোৰ দেউতাক, মই দেউতাক মই উম অ হ-হ এপেলতে গৈ লৈছিলো।
হয়। অ ট্ৰিতমেণ্টৰ কাৰণেই হয় না?
অ হয় হয় ট্ৰীট
হয়। আ আপুনি অসমৰ কোন কোন ঠাইত এনে ভ্ৰমণ কৰিলা?
মই এতিয়া নলবাৰী গৈছো
হয়।
এতিয়া উম মোৰ এ ওচৰে ঠাই যিমান হো-হোজায় নগাঁও আৰু উম এই ঠাইত মই গৈছো। মেঘালয় ইটো মই যোৱা নাই এতিয়াও। মেঘালয়, অৰুণাচল এইটো যোৱা নাই, কিন্তু এই ঠাইত মই
অসমৰ আৰু আপুনি অসমত থকা যোনটো নেচনেল পাৰ্ক বা বাৰ্ড চেংচুু
মই যোৱা মই, কাজিৰঙা যোৱাটো ইচ্ছা আছে মোৰ কিন্তু এতিয়াও যোৱা নাই
হয়, আপুনি কাজিৰঙাত যোৱা নাই, হ'লেও কাজিৰঙাৰ বিষয়ে অলপ জানে নেকি
অ অ কাজিৰঙ্গাত এটা একসৰ্গ বিশিষ্ট এটা
কি কয় তাক, অঁ গণ্ডাৰ আছে।
হয়
আৰু মই পঢ়িছিলো মই। এহ যিটো নেচনেল পাৰ্ক হয় নে মুঠ আ অসমৰ আঠটা নেচনেল পাৰ্ক আছে এইটো এইটো মই তোৰ। চাকৰিৰ কাৰণে মই পঢ়ি আছো ত সেইবিলাক চ' উম, যিমান নেচনেল পাৰ্ক, কাজিৰঙা হয়। আৰু দীঘলী উম আৰু কি কয় তাক। আৰু কিবা কিবি আছেতো মুঠ আঠটা আছে অ'।
এই যোৱা বছৰতো নতুন নতুন দুটা না তিনিটা পাৰ হৈছে। এই যোৱা পাঁচ বছৰত হয় না উম।
মাঞ্চলত। দুহেজাৰ দুহেজাৰ দুহেজাৰ চৌধতে এটা হৈছিল আৰু পোন্ধৰত এটা হৈছিল।
অ' আৰু নতুন হৈছে নেকি দুটামান।
হ তো এতিয়াতো মই জনা নাই।
অ', অ এটা ৰায়মনা নেশ্যনেল পাৰ্ক শুনা পাইছানা?
অ অ ৰাইমনা হ আছে।
অ' আৰু এটা আৰু চিকনা জহলাও নেশ্যনেল পাৰ্ক।
অ' এইটো এইটো মই শুনা নাই, অ'। কিমান কিমান কিমান চনত হৈছিল?
এইটো জাষ্ট ৰি ছেণ্টলি হৈছে এইবোৰ বেছি বছৰ হোৱা নাই, আ দুই বছ ছৰ মান হৈছে নেকি, অ' টুৱেন্টি ফ এইভ টুৱেণ্টি ফ'ৰ অ' এনেকোৱা হৈছে।
অ অ অ এইটো এইটো হোৱা নাই ৰাাইমনা শুনিছো মই পঢ়িছো। এইটো হোৱা নাই, কি কি নাম কৈছে আপুনি?
চিকনা জহেলাও নেচনেল পাৰ্ক, এইটো কোকৰাঝাৰত আছে।
অহ অ অ কোকৰাঝাৰত। কিহৰ কাৰণে প্ৰসিদ্ধ এইটো?
তাতে গল্ডেন লেংগৰ নেকি
অ' গল্ডেন লেংগৰ হয়।
অ সেইটো ময়ো ভালকে জয়া নাই জানা নাই মানে আ এইটো অলপ ভালকৈ ষ্টাডি কৰিব লাগিব ময়ো।
হয় হয়।
তাতেতো এনে বহুত জীৱ জন্তু বেলেগ বেলেগ থাকে।
নে ভ্ৰমণৰ বাবে আপুনি সাগৰ নে পাহাৰ কোনটো ভাল পায়?
ভ্ৰমণৰ কাৰণেতো চব সাগৰ এ আৰু পাহাৰ চব ভাল পাওঁ মই। যেনে নেচাৰেল গ্ৰীনাৰ চিনাৰি। খুব চাবলৈ ভাল পাওঁ এনেগিলাক য'ত এ কি কয় ঠাণ্ডা য'ত শান্তি পায় য'ত যত পলিউচন নাই সেইগিলা জেগাত যাই কিনে মই ভাল পাওঁ মানে।
হয় অ মই আচলতে পাহাৰত পাগল হওঁ এইটো আৰু। সাগৰৰ যিটো বিশালতা এইটোও উত্তেজনা আছে। পাহাৰৰ অহ ম মোৰ এইটো বেছি হয় যিটো গভীৰতা আছে। মই বুলি ভাবোঁ আৰু যিটো পাহাৰৰ শিখৰত থৈ যেতিয়া মেঘক উ চুইচ চুই থকা এইটোতো অ চোৱা নাযায়। কিন্তু তবুঅ মোক উম পাহাৰটো মই বেছি ভাল পাওঁ।
ঠিকেই আছে। অ এতিয়া আমাৰ অ হয় হয় ঠিক আছে।